শুনিছা?
শুনিছেনে অহ শুনিছো কোৱা অহ কি কৰি আছা উম
তুমি
হয় নেকি মা এনে আছে বাৰু ওপৰত গৰম লাগিছে মানে বাহিৰত ঘূৰি আছো
গৰম লাগিছে
হা অ বতৰতো একদম গৰম ন সেই কাৰণে
হয় হয়
ন বাহিৰলৈ ওলাই আহিছো ৰ
হয় হয় চাউণ্ডটো অহা নাই ভালকে
হা কি ক'লা
অ এতিয়া আহিছে এই চাউণ্ডটো অহা নাছিল
হয় নেকি অহ এতিয়া আহি আছে
এতিয়া আহিছে বাৰু তুমি ওচৰৰ পৰা কৰা তুমি কিবা কৰি আছে কিজানি কাম
নাই কৰা একো কৰা নাই বাৰু এনেই ঘূৰি আছো গৰম দিছে নহয় সেইকাৰণে চাহ টাহ খালানে
চাহ খালো মানে আজি এই চকৰ পিনে গলো হোটেলতে খালো ৰবা
হয় নকি অ চক চকত গলা যঙা কৰ নে
চহৰৰ পৰা আহিলো
হয় নেকি
হয় হয়
আজি অলপ আজি অলপ কিহৰ বিষয়ে কথা পাতিবা এনে
এ এনেই একো নাই ডেইলি লাইফ আমাৰ আজি কি কৰিলা মানে তুমি আজি কি কৰিলা বোলো ৰাতিপুৱাৰ পৰাই
এ আজি
হয়
ৰাতিপুৱা এনে উঠিলো উঠিকে তোমাৰ অলপ গা পা থিকে তোমাৰ ওলাই এয়া মই আজি বজাৰৰ পানী গলো তোমাৰ চিটি চেণ্টাৰ ঘূৰিব গলো চিটি চেণ্টাৰ ঘূৰি তাৰপিছত তাতে খেলা ধূলা ফটা চ টো তুলিলো তাতে অলপ অ ঘূৰা পিছত চিটি চেন্টাৰ ঘূৰা পিছত তোমাৰ অলপ খামৰেঙ আ খেতি কৰিব গলো তাতে খামৰেঙাত বিলৰ তাৰে কাষত বহিকে অলপ আল লগকেইটাৰ লগত আলোচনা কৰিলো
আৰু তাৰ পিছত ভাবিলো আৰু
অহ তাৰ পৰা তাতে ম'ম' চম' খালো মম' খালো চাওমিন খালো অ চাওমিনটো তোমাৰ ডেৰশ টকা ললে এক প্লেট এ পুৰা প্লেট দিছিলে পুৰা ভালে দিছিলে খাইকে ভাল লাগিছিল এক প্লেট চাওমিন খালো তাৰ তাৰপিছত চাওমিন খোৱাৰ পিছত আকৌ তাৰপৰা ওলাই আহিলো
হয় তুমি একে জেগাত থাকাচোন মানে চাডণ্ডটো এই এনেই আছো ৰবা এতিয়া আৰু
হয় নেকি? অহ।
উম, তুমি মানে কিবা কৰি আছা নেকি?
আহ মই কি কৰিম একো কৰা নাই।
মানে তুমি হেৰি খোজকাঢ়ি থকা যেন লাগে।
অ লাহে লাহে খোজকাঢ়ি আছো ইপিনে সিপিনে।
সেইটো কাৰণে মানে তোমাৰ হেৰি হোৱা নাই, একে জগাত
অহ অলপ ইপিনে সিপানে খোজকাঢ়ি থাকা যায় আৰু ইমান গৰমত কত এক জাগাত থাকি যাম বাহিৰত ওলাই আহিছিলো অলপ এতিয়া এতিয়া ঠিকেই আহিছে নে?
অ ঠিকেই আহিছে দুপৰীয়া কি দুপৰীয়া কি খালা?
এ ক'লো নহয় তোমাক চাওমিন খালো বুলি, আজি হোটেলত বাহিৰত ওলাই গৈছিলোঁ তোমাৰ চিটি চেণ্টাৰ পিনে ঘূৰিব গলো। চিটি চেণ্টাৰ পিনে ঘূৰিলোঁ অলপ, অ তাতে চাহ তাহ খোৱা গল। তুমি? আজি তুমি দিনবৰ কি কৰিলা এনে ডেইলি লাইফত এ আজি ভাত খোৱা নাই আৰু। এতিয়া ইতা এতিয়াহে খাম। অ
মই মানে ৰাতি তোমাৰ মিস্ত্ৰী লাগি আছে ৰ'বা এতিয়া আমাৰ কিবা অলপ কাম চলি আছে। ঘৰৰ কাম চলি আছে।
উম তাৰে লগত অলপ এনেই মানুহে তোমাৰ এই মিস্ত্ৰীত কিছুমান বস্তু আনি দি থাকিব লাগে।
অ মানে মিস্ত্ৰিৰৰ লগত অলপ যোগালি কৰি আছে মানে? ঘৰৰে কৰিব লাগিল ঘৰৰ কাম আ
ঘৰৰ কামত আৰু যোগালি নকৰিলেও নহ'ব নেকি।
নাই নাই এনেই সিহঁত আছে সিহঁতে মানে লৈ আহিছে পিছে তোমাৰ মানে সিহঁতক এনেই কিবা কানি গুণা আনি দিব লাগে, গজাল আনি দিব লাগে।
সেইটোয়েতো য যোগালিৰ কাম ন গজাল আনি দিব লাগে কিবা পানী দিব লাগে মিস্ত্ৰি হলেতো তুমি নিজে বনালা হয় ন। যোগালিৰ কামহে। দোকানৰ পৰা ৰ পৰা নাই এইটো যোগালীৰ কাম হয়, তুমি কি ভাবা এইটো কি অ। এতিয়া যো যো যোগালি মানে কি মানে যোগালি যো যোগালীৰ মিনিংটো কি কোৱাচোন?
মছলা‌ পাতি বনাই দিব লাগিব, ইটা চিটা আনি দিব ত' তাৰে পিছত তাৰমানে
যোগালী এনে তুমি এনে যোগালী মানে বস্তুবোৰ যোগাৰ কৰি দিয়া। যেনেকুৱা যোগালি হ'ল তোমাৰ মছলা বোৰ কলা হয় তুমি ঠিকে কলা মছলা বোৰ বনাই দিয়া, নহলে হাতত ইটা চিটা দিয়া মানে মিষ্ট্ৰিৰে মিলাই এইপিনি চাই সেইপিনি চাই মানে সিমান সময় নাথাকে ন তাৰ আৰু যোগালিতো থাকি পেলাই কিবা দোকান কিবা লৈ আহিব লাগে, কিবা তাৰ আনি দিব লাগে, কিবা আনি দি বলে এইটো আৰু যোগালি অলপ। সেইটোয়ে আৰু তুমিও যোগাৰ কৰিলা যিহেতু সম সমান্তৰে। অ মই ঘৰৰ মানে ঘৰৰ মানে অ মোৰ ঘৰৰ কাম যেতিয়া আমাৰ ঘৰ বনাইছিলে তেতিয়া মানে মিস্ত্ৰী দুটা আনিছিলো, মই অকলে মানে দুটা মিস্ত্ৰীক যি কোনো লাগে চব দিছিলোঁ। এ মই কাম চাম কৰি ভাল পাওঁ তেহেঁতক কেতিয়াবা তিতা লাগে কেতিয়াবা কি লাগে চব দিছিলো মই ঘূৰাইছিলো কেৰিঙও কৰিছিলো এই তোমাৰ উও আমাৰতো অলপ মানে গাড়ীটো নাহে মানে বস্তু পুৰা ইটালৈকে তলৰ পৰা দাঙিছিলোঁ মই কিমানটা ইটাত দাঙিছিলো একেবাৰে বিছটা ইটাত দাঙিছিলো বিছটা বিছটাকে আনিছিলোঁ। ভাল মানে অ ঘৰৰ কাম কৰোঁতে কি হয় অ বিছটা ইটা এতিয়া ডাইৰেক্ট ঘৰলৈ আনিছিলোঁ তাৰ পিছত তোমাৰ এ মছলা চচলা বনাই দিছিলোঁ মিস্ত্ৰী মিস্ত্ৰীক দিছিলো তেনেকুৱাকে মানে আমাৰ ঘৰ হৈ গ'ল আৰু এইয়া বৰ্তমান
আৰু অলপ কাম আছে ঘৰৰ সেইটো আৰু পিছত কৰিব লাগিব। আৰুতো হৈ গ'ল অহ উম
আমাৰো এই তেনেকুৱা কিবা অলপ কাম চলি আছে বাউণ্ডেৰী বাউণ্ডেৰী
হয় নেকি বাউণ্ডাৰী ৱাৰটো আমাৰ বেলাই আছে মানে বাউণ্ডৰী ৱাল দিয়া নাই বাৰু ইমান মাহ আগত বাউণ্ডৰী ৱাল দিব পাৰিম
উ
বাউণ্ডেৰী ৱাল দিলে মানে চেছে হৈ যাব সেয় দিব নোৱাৰি আমাৰতো পিছত চাব পাৰি এতিয়ো বৰ্তমান ইমান এইটো নাই আৰু আৰু তোমাৰ মানে এনে ব কি বোলে কাম চাম মানে ঘৰৰ কাম বোৰ তুমি নি
হেল্ল' হেল্ল' শুনিছে হেল্ল' শুনি আছা ন শুনিছা শুনিছা হেল্ল' শুনিছা হেল্ল' হেল্ল'